অও কি কৰিছে? শুনিছ চু
ইমান অকমানিকে আহিছে চাউনটো।
চাউণ্ডটো সৰু হৈ আছে চাগে।
চাউনটো কেলে ইমান সৰুকে আহিছে?
জানো পায়।
বেয়া পাইছে চাগে।
হ'বও পাৱে
কি কৰিছা?
এয়া অকমান বহিছো।
ভাত খালা?
ভাত খালো।
কি হেৰে খালা?
ভাত গাখীৰে খালো।
অ কৰ'বাত হেৰি কি অ মাকৰ ঘৰৰ ফালে নোযোৱা নে কি
নেযাওঁ।
অ
এনেই মন, চন দুখ সেইকাৰণে নাযাও আওঁ।
আইও কিহৰ দুখ বা!
সেই ক'ব নোৱাৰি।
হে ল'ৰা শুলে?
ল'ৰা শুইছে উঠিলে বাৰু।
ন' অ', অ'।
ভাত খালে?
ভাত খালোঁ।
কিহেদি?
এ মটৰ ঘুগুনি।
উম, বতৰটো ধুনীয়া আছে বাৰু।
ধুনীয়া, ধুনীয়া, অ', আমি ধুনীয়া বতৰতে খাওঁ।
তাকেহে। দুদুমণি খুহিবা, কেতিয়া আহিলে?
নাম ছাম নকবা আক।
অহ।
আমি পালোহি। পাই পেলাই হে চাহ অকন বনালো, বনাই পেলাই খাই আছোঁ। খাই পেলাই আকৌ ডিউটিত যামেই আৰু।
অ, সেইটো কথা। কিমান বাকী আছে আৰু?
মাৰি আছা ফুলটো?
আহ।
ফুলটো মাৰি আজৰি হ' যাবগে এই পাত্তা মো ভাগ। হেই আকৌ। এফালে তিনদলীয়া কৰিলে, এফালে চাৰিডলীয়া কৰিলে। এতিয়া চাইছোঁহত নহয়।
হম।
ওলাই পৰিলে আৰু।
দেখাতে কৈছে নহয় এফা- এটা চাইদ ডাঙৰ হৈছে এটা চাইদ সৰু হৈছে।
উম্।
আপুনি শিকাই দিব, শিকাই দিব পৰাই নাই।
পৰা নাই, এ। দম দিছো নহয় তেতিয়া কৈছে এইজনী লগাই নিদিয়া হলে ভাল‌ আছিলে বুলি কৈছে।
আ ল'ৰা,
আহ?
ল'ৰা,
লৰা খেলিয়ে চাগে।
ক'ত?
এই দুঘৰ পাৰ হৈ সিফালৰ ঘৰত দীঘল পদলিটো যে।
অ অহ।
ইহি ফালে আও। আমি ফুৰিবলেহে যাব লাগিছ ছিলা ক'বালৈ ঐয়ে।
তাকে ওলকচোন যাও।
তাকেহে দোৱণী ক'বাত।
সেইদিখন মই কৈছিলো।
ইমান পাৰ্টিবোৰ ওলাইছে আমাৰবোৰ হে নাযায়।
সঁচাকে আমাৰ কনপাহে নেযায়।
নেযায় নেযায়।
বাকী চব ফালৰ পৰা ইমান মানুহ বুজ যায় একেবাৰে কলকো নোযোৱা মানুহ আছে যদি আমি বিললোক
আমি হে বেলগোৱাছো, উম।
বাকী চব স্মাৰট হ'ল।
স্মাৰ্ট আমিহে উ বুদ্ধো। আমি কি কিৰ কথা পাতো আপোনালোকৰ চুকনৰ হেৰিয়ত চব ওলাই থাকে আগৌ, ৰেকৰ্ডি, সি শুনি শুনাই দিব পাৰে।
অঁহ। হয়নে?
অ' অ, একো নহয় ইনে পাতিথকা হে আহি, ই শুনি শুনি হাঁহি থাকিব পাৰিব আৰু।
উম কি কথা পাতিছো, কি নাই পাত বা
তাকাকেহে মধুৰিজোপাও নপকা হ'ল, ৰীতামণিয়ে যেন তেনে বচাই আছে আৰু আমকেইটাৰ কাৰণে, নামটো কৰিলো
এ কৰ'বাত কথাাল আনিব লাগিব এতিয়া
কঠাল এ' ইহঁতৰ আছে নহয়। কঁঠাল নাখায় আকৌ চবেই।
উম নহয় কঠালে এনে খাই, গুটিকেইটা খাব পাৰি নহয়।
গুটি বইল কৰি বহিলেহে হ'ব, গোটেইখিনিে মালৰ লগত।
উ আপুনি আকৌ আজি ঘুগুনি খাবলৈকে মাতিব পাৰি ন নাই, বতৰো বহুত ধুনীয়া।
ভোপোৱা মান বনাই, আধা কাপোৰো নাই আৰু, এশ গ্ৰামান ঘুগুনি বনাইছো
খেতি কাৰণে পায় ককায়ে
আকৌ ঘুগুনি খালে ডিমো লাগে নহয় লগত।
আৰু ডিমকিটা মোক ভালৰ পৰা দিলি হেঁতেন।
উম, বহুত যাবগে।
সেই নেযায়, ন অকল আপুনি মই এনজয় কৈলু হেতেন।
ও' তেনেকে হলে পাৰি।
আঁহ।
কোনো নথকাত থ হব লাগিব, চব কামে কামে যোৱাৰ পিছত, মতা মানুহবোৰ।
উম।
লৰা, অঁ লৰাটো লৈ পেলাই সেই মানুহজনক সেই শ কশলৈ পঠিয়াই দিবা।
তাকেহে।
ক' হলে পঠিয়াই দিম। তাৰপৰা দুই দুজনীয়ে বটল এটা আনি ল'ম আৰু
বহি লম আৰু
বহিলম আৰু
এনজয় কৰিম আৰু পুৰা
এনজয় কৰিম তো আকৌ
উম
তাৰ পিছত আমাৰ লিডাৰক মাতিব লাগিব কি হৈছে কি নাই হয় এনেই মোক কৰি কৰি কি লাভ
আহ অ লভ নহব নহয়।
কামত নাহে হয় ন
অ নবায় ইনে য়াব
উম তুমিও দেৰিকে দুই চাত আমালৈ মাৰি দিলে হ'ল এচাত আই তুলে চাত বোলে।
আহ
আমাৰ সফল হওঁগে নহগে চিঙমা আমাৰ আকৌ হঁতৰ নিচিনা নহয় নহয় আমাৰ মুখে যি আৰু ওলাই যায় দেখোন।
তাকেইহে। সিহঁতিনো কি কথা পাতে জানো সুধিব লাগিব
হলে হ'ব আৰু নহলে চ চাই লওঁ এতিয়া মই তাক মাতিমেই মই এইবোৰ ট্ৰাই কৰিলো তই চাই আহিছ না
আপুনি এই সুধিবচোন কি কথা পাতে
এনেই কথা হেনো এনেই কিবা এটা টপিকত উলিয়াই লৈ পেলাই আলোচনা কৰি মেলি তাঁতৰ এতাহে আমি যেনিবা পাতিলো আৰু তেনেকুৱা টপিক এটা উলিয়াই পাতিকিলে হ'ল আৰু দহ মিনিট সময়তো
সঁচাকে পায় মই য়দি তাঁত, বব জানিলো হেঁতেন
তাকে হেও তাৰ এই শিকা আকৌ
শিকি আছো নহয়।
মৰা লোৱা পাত
হ'লেও নিজেই হাহ কৰিব নোৱাৰো আকৌ
উম নহয় চববোৰ অকলে
উম
হয়টো ঊলৰ পাত ফাৰ্ষ টাইম ঊলৰ লগ ভাল ল'ব লাগিব
এ নিজে যদি একদম মানে জানিলোহেঁতেন। কোৱা অ মই একদম কৈছো ন কিনি একো বস্তু কাকো নিপিন্ধে হলেহেতেো মই
এ ৰাম ৰাম মই জানো মই জানো কিন্তু পাহ খিনি একেবাৰে বৰৰতলাৰ ওচৰলৈকে যেনিবা লোকে শিকাই দিব ববুৱে জানো কিন্তু আমাৰ নাকৰ কাৰণে নোৱাৰো সাহস কৰিব নোৱাৰো।
স ভাল পাই একচেলি এটা কথা কবলৈ গ'লে এতিয়া আম বিলাকে এনেকে কওঁ কিন্তু পোৱাৰ পিছত মন নেযায় আকৌ
উম আৰু ইমান সহজো নহয় নহয় গম পাইছা না
উম
এতিয়া বুলোকে বৈ থাকোতেনে বোলে হেৰিও বৰ সহজ হৈছে উ',
উম।
কিন্তু গ'লে কৰিলেহে গম পায়।
উম।
হয় নহয়।
উম।
মই এইবাৰ ফ্ৰী হেৰিকে তহঁতৰ লগতে লাট পেট খাই এযোৰ কৰি লওঁ বুলি ভাবিছো আৰু।
লক গক।
লাগে অ' কেতিয়াবা এনেকুৱা কাপোৰ। বোৰ।
ময়ো বৈ হতৰ লগত লাগিলেহে লগা আৰু। তাৰ বাদে মানুহ নাইয়েই।
দিব অ',
দিব-দিব সেইটো মই জানো ন। মোৰ বিশ্বাস
উম' দিব দিয়ে।
এতিয়া দুপীয়া ভাত কিহে খালে নে? খাবহে?
দুপৰীয়া ভাত নাই খোৱা সেইদিনা কৈছে নহয় হেৰি তুমি নাই কি বুলি কয় তাঁত লগা কথা ওলাল, কৈছে সেই খন লাঙ বুলি প ভাবিছিলো এজনী আকৌ পৰিলেহি নহয় ওপৰতে।
উম।
তাৰপিছত তাইনো কও পাপ ব তাই নাজানে চ যোন আমিয়ে বৈ দিব লাগিব।
উম।
সেইটো মানে আৰু ভালেই পায়।
গৈছো ৰবা উম।
কোন?
পাপৰি।
ভালেই পাই মানে সেইটোকে কৈছে মানে নিজৰ নি জনীৰ নিচিনাকে কৈছে। তাইনো কোনে আক বৈ দিব আমিয়ে বৈ বুলি আমাৰ লগতে উম নপৰিলে সি ক'ত পৰিব তাই এনেকে আছে যেনিবা।
উম।
ত লগাই দিবই লাগিব। পাছত খুৰা এফালে কৈছে মাদিব লাগিব তো। সেইয়া উম। টি বৰ্তাই।
বহুত মৰম কৰে পাই মি বহুত মৰম কৰে তাই মিছাটো নকম
এ কৰে কৰে, বহুত মৰম আছে অঁ।
উম। যথেছ যথেষ্টখিনি মৰম কৰে।
উম কৈছে নহয় এইবোৰ দিব লাগিব আৰু এবোৰ তাই নেজানে হয়নে। তাই এতিয়া শাহুৱেকজনী থকা তাহ লেহে যেনিবা কিবা এটা এতিয়া আমিও কৰি নদিলেনো এতিয়া বোৱা কাপোৰ এযোৰতো লাগে আমি এতিয়া লগতে লগাই আমি নকৰিলেনো কোনে কৰি দিব।
উম।
ভাল হেৰি কে, আমাৰ সতে মানে আমাৰ অ আমাৰ সতে অলপ দেৰি বহি আছিলো।
উম, এনেকুৱা এজনী -এনেকুৱা এজনী ব'ব পাবলৈ টান।
তান অ, কিন্তু বেয়া পাব গালিও পাৰিব।
পাওক, সেইটো নিজৰ বুলি ভাবিহে গালি
অ', সেইটয়ে আৰু নিজৰ আৰু নিজ- জৰ বুলি ভাবিলেহে গালি পাৰিব।
অ', সেইটোৱে, আইজানো লোক কোৱা যায়, জানো গৈ পেলাই তেনেকৈ গালি পাৰিব নো, কেতিয়াওটো না মোক নিজৰ বুলি ভাবে, কাৰণে এতিয়া সঁচা কথা বি বিশ্বাস কৰে মানে, এতিয়া মোক যদি কিবা এটা কৈও ন মই হাঁহি পেলাই উৰাই দিওঁ, হে বাদ দে। মোক জানো কথাটো কৈছে আগতে মাহঁতে দেউতাহঁতে জানো গালি নাপায়ে ন।
অ', সেইটোৱে।
একে কথাইহে।
অ', সেইটো আৰু সেইটো যে গালি পাৰিলেও যে সেই নিজৰ বুলি পাৰিছে বুলি বুজি পোৱা বুলিও জানে, সেত সেইকাৰণেইটো ভাল পায় হয়ে নহয়, বাৰু আমাৰ কঠ এতিয়া এইবাৰ ওচৰতে পাৰিছোঁ ৰাইজসকলৰ সুবিধাৰথেহে দেই।
তাকেহে হ'ব খোৱা বোৱাটো পালেই হ'ল আৰু।
খোৱা বোৱাটো পাই যাবা।
বাকী কথা নাই।
এতিয়া আমাৰ আও হেৰিটো সামৰিম আৰু আৰু কেই ছেকেণ্ড মানত।
উম আৰু বেছি সময় নাই আৰু মোক
অঁ, অথ অথনি যে মই শুনা নাই ফোনটো বা ওল্টাকে ল'লে ক'পা শুনিম বাৰু, ফোনোতো ওল্টাকে লৈ পেলাই ইমান শুনা নাই নে?
আকৌ কাম বনকেইটা কৰি আজৰি হৈ আকৌ মাৰিম আও
অ ফাৰ্ষ্ট টাইম সেই তাইলে মাৰিবা
কাইলে
তাইলে তাইলে আগ ধৰি ইটো কল কৰি ল'বা মই কৰা আগতে
অ অ অ তাৰপিছত ৰাখিছো দেই উম উম